উম শুনিছো-শুনিছো, খবৰ কেনেকুৱা তোৰ?
মোৰ ভালে দে, তোৰ ক?
ভালে আছো বাৰু। বাকী কেনেকুৱা সে ফালে ঘৰ চবৰে ভালনে তোৰ?
নাই মোৰ মানে আহ ক ভাইটিৰ অলপ কিবা হৈ আছে মানে এইটো তাকে আজি মায়ে মানে ভাইটিক মানে অলপ স্বাস্থ্য পৰীক্ষা কৰিবলৈ ওচৰৰে আমাৰ আহ চিকিৎসালয়লৈ লৈ গৈছে মানে।
অ বুজিছো বুজছোএই স্বাস্থ্য বস্তুটো আজিকালি মানে আজিৰ দিনত বহুত গুৰুত্ব গুৰুত্বপূৰ্ণ দেই, আমি অকল স্বাস্থ্যৰ বিষয়ে আলোচনা কৰোঁ নেকি ন?
অঁ-অঁ ঠিকেই-ঠিকেই এ ঠিকেই কৈছা আৰু এইটো বহুত গুৰুত্বপূৰ্ণ বিষয় আৰু স্বাস্থ্য ভাল নাথা কিলে ধন সম্পত্তি বা সফলতাৰো কোনো মূল্য নাথাকে দেচোন।
কোনো মূল্য নাথাকে আৰু আচলতে স্বাস্থ্যও মেইন মানে এটোয়া স্বাস্থ্যই আটাইতকৈ বেছি গুৰুত্বূৰ্ণ স্বাস্থ্য ভাল হৈ থাকিলে আমি নিজৰ জীৱনটো সুচাৰূপ পৰিচালনা কৰিব পাৰো স্বাস্থ্য ভাল থাকিলে আমি সকলো বস্তু আমি ভালদৰে কৰিব পাৰো স্বাস্থ্য ভাল থাকিলে আমি নিজৰ জীৱনত সফলতা অৰ্জন কৰিব পাৰো লগতে আহ স্বাস্থ্য যদি আমাৰ ভালে হৈ থাকে, তেতিয়াহে আমি কিবা এটা কৰিম বুলি নিজৰ ইচ্ছা শক্তিৰে আমি নিজৰ সম্পূৰ্ণ জোৰ লগাই আমি কৰিব পাৰো যদি আমি সুস্বাস্থ্য়ৰে অধিকাৰী নহয়, তেতিয়া আমি যিকোনো কামেই নহও কিয় আমি সেইটো ভাল ভালদৰে মানে সফলতাপূৰ্ব কাম এইটো কৰিব নোৱাৰি।
হয় দেই, সেয়েহে আমি সকলোৱে নিজৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত, আৰু তাৰোপৰি আমি স্বাস্থ্যবোৰ ভাল ৰাখিবলৈ হলে আমি অ' প্রথমতে সকলোতকৈ প্ৰথমতে আমি সুষম আহাৰ খাব লাগিব, তাৰ লগতে খাদ্যয়ত আমি পাচলি ফল-মূল ডাল আৰু প্ৰটিনযুক্ত খাদ্য থাকিব লাগিব দেচোন। কাৰণ আজিকালি আমি দেখা পাওঁ পায় বা লোকেই অ-অ মানে সুষম আহাৰ নাখায়, মানে সুষম আহৰ নাখায় তো তেওঁলোকৰ খাদ্যয়ত মানে শাক পাচলি ফল ফল-মূল আৰু এইবিলাক মই যি ক'লোৱে প্ৰটিনযুক্ত খাদ্য এইবোৰ নাথাকে, তেওঁলোকে বেছি খাই ভাল পায় জাংক ফুডবোৰ আৰু মই ভাবো জাংক ফুডবোৰ বেছি খালে স্থলতা ডায়বেটিছ আৰুৃ হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাই দেচোন।
হয়-হয় একদম ঠিক একদম ঠিক এইটো আচলতে এ আজিকালি বৰ্তমানৰ যোগত হৃদৰোগ সটো মানে বহুত বেছি আপোনাৰ স্বাভাৱিক হৈ পৰিছে মানে কমন হৈ পৰিছে সটো মূল কাৰণ হৈছে আপোনাৰ বেয়া খাদ্য। বেয়া খাদ্যৰ ফলত আমাৰ স্বাস্থও বেয়া হয়। আচলতে আমি যদি নিজৰ স্বাস্থ্যটো আমি ভালে ভালে ৰাখিব বিচাৰো সু স্বাস্থ্যৰ অধিকাৰী হৈ থাকিব বিচাৰো আমি নিজৰ খোৱা বোৱাত বৰ বৰ বেছিকে ধ্যান দিব লাগিব। আমি ভাল ভাল খাদ্য খাব লাগিব আমি ধুনীয়াকে আমি সাৰ নথকা খাদ্য খাব লাগিব আমি ধুনীয়াকে আমি খেতিৰ আ আহাৰ যিবোৰত সাৰ নাই সেইবোৰ খাব লাগিব আৰু আমি প্ৰটিন জাতীয় বস্তুবোৰ খাব লাগিব প্ৰটিন জাতীয় বস্তুবোৰ সেৱন কৰিব লাগিব। দৈনন্দিন জীৱনত আমি কিদৰে আহ উঠো আমি কিদৰে বহো আমি কি কিবোৰ বস্তু আমাৰ নিজৰ শৰীৰক দিওঁ শৰীৰক আমি যি এইদৰে আমি গছ এজোপাক পানী দিলে ধুনীয়া পানীত দিলে তাক যতন ল'লে গছজোপাত ডাঙৰ দি কল ধুনীয়াকে আমাক ফল দিয়ে ঠিক তেনেকুৱা আমাৰ শৰীৰটো আমি যদি ধুনীয়াকে তাক পানী দিওঁ ধুনীয়াকে তাক যদি আমি যত্ন লওঁ তেতিয়াাহলে আমাৰ শৰীৰো ভালদৰে আহ উঠি আহিব আৰু শৰীৰো আমাক এটা ভাল ফল দিব
হয় দেই একদম ঠিক কথা আৰু তদুপৰি আমি ব্যয়ামো কৰিব লাগিব যিহেতু ব্যায়াম স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় আমি দৈনিক কমেও যদি ত্ৰিশ মিনিট খোজ কাঢ়ো আহ সন্ধিয়া বা মানে আমি সন্ধিয়া সময়ত বা ৰাতিপুৱা সময়ত যদি আমি দৈনিক খোজ কাঢ়ো বা ব্যায়াম কৰো তেতিয়াহলে হয়তো আমাৰ শৰীৰ মানে বহুত সুস্থ থাকিব কাৰণ মই ভাবো যোগ ব্যায়াম কৰিলে আমি যেতিয়া যোগ ব্যায়াম কৰিলে শৰীৰ সুস্থ সবল হয় তাৰপৰি আমি যদি ৰাতিপুৱা সময়ত খোজকাঢ়ো ৰাতিপুৱা সময়ত যিখিনি বতাহ বলে প্ৰকৃতিৰ পৰা যিখিনি কথা কলে মই শুনো আৰু সেইখিনি আমাৰ শৰীৰৰ কাৰণে অতিকৈ উপকাৰী সেইখিনি বতাহ মানে সেইখিনি বতাহ মানে সু স্বাস্থ স্বাস্থ্ৰ মানে স্বাস্থ্য়ৰ কাৰণে বহুত দৰকাৰী সেইখিনি যদি আমি ৰাতিপুৱা খোজ কঢ়ো তো সেইখিনি বতাহ লাগে তেতিয়াাহ'লে আমি আমাৰ গোটেই দিনটো সতেজ থাকে তাৰোপৰি আমি মানে গোতেই দিনটোত আমাৰ যিখিনি কাম সেইখিনি আমি সুকলমে কৰিব পাৰো মানে বাধা নোহোৱাকে মই সেইখিনি ভাবো আৰু তাৰ ওপৰি আৰু স্বাস্থ্যৰ গুৰুত্ব মই ভাবো স্বাস্থ্য ভালে ৰখাৰ আহ টোপনিৰো বহুত বেছি গুৰুত্ব আছে কাৰণ পৰ্যাপ্ত টোপনি নাথাকিলে স্বাস্থ্যৰ ক্ষতি হয় মই ভাবো এজন প্ৰাক প্ৰাপ্ত বয়স্ক লোকে বা আমি সাধাৰণতে সাত আঠ ঘন্টা টোপনি যোৱাটো উচিতে
উচিত উচিত উচিত একদম উচিত আচলতে টোপনিতে বহুত বেছি গুৰুত্ব তাৰ মানে গুৰুত্বপূৰ্ণ মানে বস্তু এটা হয় আম বহুত বেছি গুৰুত্ব দিব লাগে এতিয়া ভাল টোপনি যদি আমাৰ নহয় তেতিয়া আমি সু স্বাস্থ্যৰ অধিক হৈ থাকিব নোৱাৰিম টোপনি হৈছে আমাৰ শৰীৰৰ আহাৰ যিদৰে আমি ভাল ভাল খাদ্য খাব লাগে যিদৰে আমি ভাল ভাল বস্তু সেৱন কৰিব লাগে ঠিক তেনেদৰে টোপনি হৈছে আমাৰ শৰীৰৰ আহাৰ। এতিয়া আমি বাহিৰত যেনেকে মই আপোনাক কলো গছ এজোপা যেনেকে দিলো গছ এজোপাক আমি পানী দিব লাগে আমি ধুনীয়াকে যত্ন লব লাগে সেই পানী হৈছে সূৰ্য পোহৰ হৈছে গছ এজোপাৰ আহাৰ। কিন্তু আমাৰ শৰীৰৰ আহাৰ কি আমাৰ শৰীৰৰ আহাৰ হৈছে আমি ভাল আহাৰ যিবোৰ সেৱন কৰিম সেইবোৰ হৈছে আমাৰ শৰীৰৰ আহাৰ শৰীৰৰ আহাৰ হৈছে টোপনি আমাৰ শৰীৰক যিবোৰ আমি যিবোৰ ব্যায়াম কৰিম সেই ব্যায়ামে আমাক শৰীৰক আৰু পুষ্ট কৰি তুলিব গতিকে ব্যায়াম আহাৰ আৰু লগতে শৰীৰৰ যত্ন লোৱাটো এই দৈনন্দিন জীৱনত আৰু এই বৰ্তমানৰ যুগত অত্যাৱশ্যকীয় এইটো মানে এটা বহুত মানে গুৰুত্বপূৰ্ণ কাম হয় শৰীৰ থাকিলেই মানে মই থাকো যে মই ভাবো যে শৰীৰ থাকিলেই আমাৰ মূলধন মানে আমাৰ লগত আছে
হয় দেই একদম ঠিক কথা আৰু মই ভাবোছো আজিকালি দেখিবলৈ পোৱা যায় বহুতে ৰাতি দেৰি পৰ্যন্ত মোবাইল ব্যৱহাৰ কৰে মই ভাবো সেইটো ভাল অভ্যাস নহয় ইয়াৰ ফলত টোপনিৰ সমস্যা হয় আৰু চকুৰো ক্ষতি হয় আৰু আৰু কি কয় মানসিক স্বাস্থ্য টো আমাৰ বহুত জৰুৰী দেই মানসিক স্বাস্থ্য শাৰীৰিক স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ দে ছুন পৰা আৰু হতাশা অধিক মানসিক চাপ স্বাস্থ্যৰ বাবে অতিকৈ ক্ষতিকাৰক আৰু কি ভাব যে মানসিক স্বাস্থ্য আমি বোৰে মানসিক স্বাস্থ্যয়বোৰ ভাল ৰাখিবলে কি কৰিব লাগে
মানসিক স্বাস্থ্য ভাল ৰাখিবলৈ আমি আটাইতকৈ বেছি আমি নিজৰ স্বাস্থ্যৰ ওপৰত ধ্যান দিব লাগে কাৰণ স্বাস্থ্যৰ মই ভাবো যে মানসিক স্বাস্থ্য স্বাস্থ্যৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে আমি যদি নিজৰ স্বাস্থ্য ভালে ভালকে ৰাখিম স্বাস্থ্য ভালে থাকিলে আমাৰ মানসিক স্থিতিও ভাল হৈ থাকিব আমি যদি বেমাৰ আজাৰৰ ভুগি থাকো দৈনন্দিন জীৱনত আমি যদি নিজৰ শৰীৰটোকে ভালকে চলাই নিব নোৱাৰো তেতিয়াহলে আমি এনেও মানসিক চাপত ভুগ ভুগিব লগগীয়া হব আৰু মানসিক চাপ থাকিলে আমি কিবা এটা আহ কৰ্মত আমি আগবাঢ়ি যাব নোৱাৰিম কিবা এটা কৰ্ম আমি ভালদৰে কৰিব নোৱাৰিম কিবা এটা আহ হাত দিলে আমি সেইটো পৰিপক্কভাৱে কৰিব নোৱাৰিম ফলস্বৰূপে আমাৰ মানসিক চাপ আৰু বৃদ্ধি হ'ব
হয় দেই তাৰোপৰি আমি পৰিয়ালৰ সৈতে সময় কটোৱা বন্ধু বান্ধৱৰ লগত কথা পাতা ধ্যান কৰা আৰু নিজৰ পচন্দৰ কাম কৰা এইবোৰ আমি যদি কৰো তেতিয়াও আমাৰ মানসিক স্বাস্থ্য বহু পৰিমমানে ভাল থাকে আৰু তাৰ ওপৰি আৰু তাৰ ওপৰি মই ভাবো হয় আৰু তাৰপৰি মই ভাবো আমি স্বাস্থ্য ভালে ৰাখিবলৈ কিন্তু বিশুদ্ধপানী খোৱাতটো অতিকৈ প্ৰয়োজনীয়
একদম একদম পানী আজি আজিৰ যুগত আজিৰ যুগত বৰ্তমানৰ দিনত পানী হৈছে এটা আমাৰ এনেকুৱা এটা শৰীৰৰ উপাদান যি আমাৰতো আমাৰতো বৈজ্ঞানিক সকলে ইতিমধ্যে প্ৰমাণ কৰিছে যে আমাৰ শৰীৰৰ সত্তৰ শতাংশে হৈছে পানী গতিকে আমি কি পানী সেৱন কৰি আছো সেই টো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বিষয় আৰু যেনেকে আপুনি কলে যে মানুহ আমাৰ শৰীৰৰ যি সু স্বাস্থ্য সেই সুস্বাস্থ্য আপোনাৰ কৰ'ৰবাত নহলেও কৰ'ৰবাত আমাৰ যিটো পৰিৱেশ আমি নিজৰ পৰিয়ালৰ ল যিখন সময় আমি অতিবাহিত কৰো, যিকন সময় আমি বন্ধু বৰ্গৰ লগত অতিবাহিত কৰো সেই ওৰ্পতো নিৰ্ভৰ কৰে সেইটো একদম এশ শতাংশ সঠিক হয়, আমি নিজৰ স্বাস্থ্যৰ ওপৰত ধ্যান দিব হ'লে আমি যাৰ লগত নি সম অতিবাহিত কৰি আছো, যিবোৰ বস্তু আমি সেৱন কৰি আছো, তথা আমি যি পানী সেৱন কৰি আছো, সেইটোৰ ওপৰতো গুৰুত্ব দিয়া উচিত, কিয়নো এই টাইপৰ বস্তু মিলিয়েই আমাৰ স্বাস্থ্যৰ যিটো এটা শৈলী, সেই স্বাস্থ্যৰ শৈলীটো ভাল কৰে
হয় দেই আৰু আমি দৈনিক যথেষ্ট পৰিমণে পানী খাব লাগে, আমি মই ভাবো এদিনত আমি যদি ৰাতিপুৱাৰ সময়ত যদি তিনি বা চাৰি লিটাৰলৈ পানী খাওঁ ই আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ যিহেতু পানীয়ে শৰীৰক সুস্থ আৰু সতেজ ৰাখে। আৰু আজিকালি আজি কালি দেখা যায় প্ৰায়বোৰ লোকে মানে অহ', প্ৰায়বোৰ লোকে মানে যুৱ প্ৰজন্মৰ ক্ষেত্ৰতে হওঁক, আহ', মানে ধূম্ৰপান আৰু মদ্যপানৰ বহুতে কৰে মানে। ত' মই ভাবো এইবোৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক ধূম্ৰপান, অহ', মানে ধূম্ৰপানৰ ফলত যিহেতু কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি থাকে ত' এই বিষয়ে কি ক'ব মানে? এই বিষয়ে কি, কি হেৰি এ
ধূম্ৰপান হৈছে, ধ ধু ধূম্ৰপান হৈছে আজিকালি আজিৰ বৰ্তমানৰ দিনত জীৱন্ত সমস্যাসমূহৰ ভিতৰত এটা আটাইতকৈ ডাঙৰ সমস্যা হৈছে ধূম্ৰপানৰ সমস্যা, সেই ধূম্ৰপানৰ সমস্যাত ভুগি আমাৰ বহুতো যুৱক- যুৱতীসকলে নিজৰ জীৱনতটো বৰ্বাদ কৰি আছো আৰু নিজৰ জীৱন ভালদৰে আগবঢ়াই ল'ব পৰা নাই, ধুম্ৰপান আচলতে ধুম্ৰপানেই নহওক ধূম্ৰপানেই হওঁক বা বিভিন্ন ধৰণৰ মাদক দ্ৰব্য হওঁক বা বিভিন্ন ধৰণৰ নিচা জাতীয় দ্ৰব্য হওঁক এইবোৰ, এইবোৰ সেৱনৰ ফলত আমাৰ শৰীৰৰ যি অনিষ্ট হৈ আছে শৰীৰৰ অনিষ্ট হোৱাৰ ফলত আমাৰ জীৱনৰো অনিষ্ট হৈ আছে, আমি নিজৰ জীৱনত আগবাঢ়ি যাব পৰা নাই, গতিকে মই ভাবো যে ধূম্ৰপানৰ সমস্যাটো আমি বহুত বেছিকে গুৰুত্ব দিয়া উচিত আৰু আমাৰ সমাজখনক আমি ইয়াৰ বিষয়ে অ, সজাগ কৰা উচিত যে ধূম্ৰপান হওঁক বা নিচা জাতীয় দ্ৰব্য হওঁক বা মাদক দ্ৰব্য হওঁক এইবোৰৰ স সেৱনৰ ফলত যি আমাৰ যুৱক-যুৱতীসকলে যি ক্ষতিসাধন হৈ আছে, ক্ষতিসাধনক আমি কিদৰে ৰোধ কৰিব পাৰো, সেই ক্ষতিসাধনক ৰোধ কৰিবলৈ যিখিনি, যিখিনি বা প্ৰস্তুতি আমি হাত ল'ব লাগিব সেই প্ৰস্তুতিসমূহৰ বিষয়ে আমি সমাজক সজাগ কৰি সমাজৰ লগত আমি একেলগে আগবাঢ়ি আহি সেই এই নিচাজাতীয় দ্ৰৱ কৰ বিৰুদ্ধে আমি যুঁজ দিব লাগিব।
সঁচাকৈ দেই, এই অভ্যাস আমি ধূম্ৰপানৰ এই অভ্যাসবোৰ কিন্তু আমি এৰাই চলা উচিত, আৰু একেবাৰে মান-মানে সুস্থ জীৱনশৈলী গঢ়ি তুললে এইবোৰৰ পৰা দূৰত থাকিবই লাগিব, আৰু তাৰোপৰি- তাৰোপৰি আমি আহ' নিয়মিত স্বাস্থ্যবোৰো পৰীক্ষা কৰিব লাগে, মানে নিয়মিত স্বাস্থ্য স্বাস্থ্য পৰীক্ষাৰ দ্বাৰা যিহেতু বহুতো ৰোগ আমি আগতেই চিনাক্ত কৰিব পৰো-কৰিব পাৰো, এতিয়া মানে কিছুমান আহ', কিছুমান ৰোগ আছে যিবোৰ আমি হয়তো সেইবোৰ ৰোগে মানে মনে-মনে আমাৰ সৰিৰত বাহি থাকে, কিন্তু সেই বস্তু, আমি যুনতো নিয়মিক পৰিখা কৰু তেতিয়াহ'লে আমি, এ সেই ৰোগ মানে ৰোগৰ, ৰোগবোৰ বাঢ়াৰ আগতে আমি মানে চিনাক্ত কৰিব পাৰো আমি সেই ৰোগ তুৰাত আমি অ', দ-দৰবোৰ খাই পেলাই আমি স টো সেই ৰোগ নিৰামৰ কৰিব পাৰো, আৰু কি হব যে ছাত্ৰ ছাত্ৰীৰ বাবে বাৰু সস্বাস্থ্য গুৰুত্বপূৰ্ণ হয়নে?
গুৰুত্বপূৰ্ণ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ, মই ভাবো যে বৰ্তমানৰ দিনত ছাত্ৰ ছাত্ৰীয়ে নিজৰ স্বাস্থ্যৰ ওপৰত বহুত বৰ বেছিকে ধ্যান দিব লাগে আৰু আপুনি ইতিমধ্যে কলে, যে নিজৰ স্বাস্থ্য পৰীক্ষা কৰাটো উচিত। আৰু আজিকালি চৰকাৰে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা এ যি সেৱা সেই সেৱা আগবঢ়াই আছে গ তিকে মই ভাবো যে স্বাস্থ্য ছাত্ৰ-ছাত্ৰীৰ লগতে আমাৰ সমাজৰ বিভিন্ন বৰ্গৰ মানুহখিনি, লাগিলে প্ৰাপ্তবয়স্ক হওঁক কম বয়স্ক হওঁক বা ছাত্ৰ ছাত্ৰী হওক সকলোৱে নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দি মাহত এবাৰ নাই কমেও মাহত বা ছমাহৰ মূৰে মূৰে এবাৰ স্বাস্থ্য পৰীক্ষাটো কৰা উচিত। বাকী যদি বাকী হেৰি আহ', তোমাৰ লগত কথা পাতি ভাল লাগিল। এতিয়া ঠিকে আছে নহ'লে ন? মই অকন কাম আছে মানে, আজি আমি যি স্বাস্থ্যৰ বিষয়ে আলোচনা কৰিলো এইটো বহুত গুৰুত্বপূৰ্ণ আছিল আৰু আকৌ-আকৌ এদিন আমি ফোন কৰি তেনেকে বেলেগ এটা
ঠিকে, ঠিকে-ঠিকে আজি আলোচনাৰ পৰা মইও বহুত নতুন ক থা সিকিলো।
হয়- হয়', মইয়ো বহুত কথা শিকিলোঁ, ঠিক আছে।